অহ হেল্ল'-।
অ' মাহী কি খবৰ?
অ ভাল ভাল তোমালোকৰ।
আছোঁ ভালে আছোঁ-। মই বোলো বহুতদিন খবৰ খাতি নাই সেইকাৰণে বোলো খবৰ এটা লওঁ-।
অঁ ঠিকেই ভালেই কৰিছা ময়ো লওঁ লওঁ বুলি সময়েই নাপাওঁ-। গোটেই দিনটো তেনেকেই যায় কামতে-।
অ তুমিতো এই আত্মসহায় গোটটোটত এইবিলাকত আছা ন?
অ আছোঁ আছোঁ আছো সেইকাৰণেই বিজি থাকিব লাগে সবফালে-।
অ সামাজিক কামবোৰত ব্যস্ত হৈ থকা আৰু-। অ কি কি কিহত কিহত আছা?
মই আত্মসায়ক গোটত আছোঁ আৰু মোৰ এটা মহিলা আছে মহিলা গোট আছে। বন্ধন আছে বহুত কিবা কিবি আছে-। সেইকাৰণে ব্যস্তই থাকোঁ-।
অ সঞ্চয়ো খুলিছা বোলে শুনিছোঁ-।
কি কৈছা?
সকোট।
অ সঞ্চয় সঞ্চয় এটা খুলিছোঁ খুলিছোঁ খুলিছোঁ তোমাৰ লগত কথা প-। টা হোৱা নাই যে মই কোৱাও নাই-। সঞ্চয় এটা খুলিছোঁ এই তলৰ বাইদেউজনীয়ে খুলিলে-। কলে আৰু যে আপোনালোকে গোটেই খিনি মিলি আমি এটা সঞ্চয় খুঁলো-। মই আৰু কি না কৰিম বোলে হ'ব দিয়ক আছোঁ মই- তেনেকে চবে মিলি কৰিলোঁ -।
অ ভালে ভালে-। তাকে কিমান অ আছে ভালে কিমান-। কেনেকে তুলিছা পইচা?
এই পাঁচশকে-
অ পাঁচশকৈ তুলিছা ন কিমান বছৰীয়া?
এবছৰীয়া এবছৰ।
মানে কি হয় আমি উ- কেতিয়াবা খৰচ কিমান কৰোঁ আমি গমেই নাপাও, যদি তাৰ মাজতে ফাকে ফাকে - তাকে অলপ অলপ পইচা জমা কৰি থওঁ-
অ পাৰিলা পাৰিবা পাৰিবা পাৰিবা আমাৰ বেছি দিন হোৱা নাই নহয়। এমাহে হ'ল, পাৰিবা বাৰু মই কৈ দিম ছেক্ৰেটেৰীক।
অ তাৰমানানে কি অ অলপ যদি সাজ মানে অলপ সঞ্চয় কৰি
পাঁচশ মানকে পাঁচশ মানৰ পৰা আৰম্ভ যোনে যিমান পাৰে সিমানেই। তুমি পাৰিবা। থৈছে কিছুমানে এহেজাৰ থৈছে কিছুমানে দহ হেজাৰ থৈছে আৰু যাৰ যিমান পাৰে তেনেকে যোনে যিমান পাৰে কিমান তুমিও থব পাৰা বেছি নোৱাৰিলে পাঁচশকে জমা থলে তোমাৰ। বছৰত অন্তত ছয় হেজাৰ টকা জমা হ'ব।
অ মানে কি আমি ইমান খৰচ খৰচা কৰো। খৰচ খৰচ আজিকালি ইমান বেছি হৈছে বজাৰত গ'লে আমাক। কিমান পইচা খৰচ হৈ যায় আমি গমেই নাপাওঁ।
গমেই নাপায় গমেই নাপায়।
অলপ ভাবিছোঁ যে অলপ বেছি পৰিমাণে যদি আমি সঞ্চয় কৰি থওঁ এটা সময়ত নিৰ্দিষ্ট সময়ত এটা মোটা অংকৰ পইচা পোৱা যায় সেই পইচাখিনি তেতিয়া আমি পইচাখিনি আমি তেতিয়া আমি বেলেগ এটা ভাল কামত বা এটা ভাল ঠাইত আমি লগাব পাৰোঁ পইচাটো বা কিবা বস্তু এটা চিন স্বৰূপে ক্ৰয় কৰিব পাৰো।
তেনেকে থোৱা যদি থবা মই বাৰু কৈ দিম। অনলাইন কৰি পইচাটো দি দিবা তাতে।
অ আজিকালি আৰু খৰচা আহ খৰচবিলাক অনলাইনে বেছিকে হয়। কেছ নগদ টকাৰ অ প্ৰচলনটো খুব কমেই হয়।
এই আমাৰ তেখেতৰ তাতে সম্পাদিকাৰ হাতত দি দিব পাৰিবা। নাম্বাৰটো বাৰু দি দিম যদি থোৱা। মই আৰু কোৱা হোৱা নাই ব্যস্ত আছো যে তোমাৰ ফোন কৰা নাই। বাকী বিলাকে থলে চবে।
আৰু স্বাস্থ্য কেনেকুৱা দেহাটো কেনেকুৱা?
আছে আছে ঠিকে আছে বৰ্তমান ঠিকে আছে।
অ বাকী ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত গৈ আছানে?
অ ৰাতিপুৱা মৰ্ণিং ৱাকত অ গৈ আছিলোঁ। কিন্তু এখেতৰ গাতটো অলপ বেয়া সেইকাৰণে যোৱা নাই দুদিনমান। এতিয়া ভাল পাইছে অলপ যাম আৰু কালি। কিবা নগলে বেয়াই লাগে তাতে ইমান ভাল লাগে। গৈ, চবৰে সুখ দুখৰ কথাবোৰ পাতিব পাৰো। বৰ ভাল লাগে গৈ। হাঁহি তামচা ধেমালি ব্যায়াম যোগা।
টো দেহৰ কাৰণেও
খুব ভাল খুব ভাল একো বেমাৰ নহয় আৰু ৰাতিও টোপনিটো ইমান ভাল হয় ৰাতিপুৱা ফুৰিব গলে। একদম ফটাফট আৰু ৰাতিপুৱা পাঁচটা চাৰে চাৰিটা পাঁচটাত উঠোৱে। হেল্ল' হেল্ল'
অ শুনি আছো
অ চাৰিটা পাঁচটাত উঠো আৰু উঠি আৰু গা পা ধুই গুচি যাম।
ৰাতিপুৱা এনে প্ৰাৰ্থভ্ৰমন কৰা কৰা বা য়োগা ব্যায়াম কৰা এইবিলাক কৰিলেতো দেহত বহুত দেহা বহুত সুস্থ হৈ থাকে। আৰু তাৰ লগতে আমি
আমাৰ ক্লাবততো বহুত আছে এশ পোন্ধৰ জনী আছে। বহুত আছে মহিলা। উম বহুত আছে তাৰপিছত আকৌ আমি চবতে যাও ন মই ফুৰিবও যাওঁ মন্দিৰত যাওঁ। উম।
অ। এদিন পাতিম বাৰু ফোন কৰি এদিন ফোন কৰি পাতিম বাৰু মই। অ। যে ক'ত ক'ত গৈছা তোমালোকে ক'ত ক'ত গৈছা কি কৰিছা এদিন পাতিম বাৰু মই। ফোন কৰি।
অ বছৰৰ দুবাৰ তিনিবাৰকে যোৱা হয় পিকনিক যোৱা হয় ঠাণ্ডাৰ দিনত। উম আমাৰ এইখিনি বহুত ভাল।
তাকে ব্যায়ামটো কৰিব পাৰিলে মন চনো ভাল লাগি থাকে। আমাৰ ল'ৰা ছোৱালীৰ লগত আৰু ৰাতিপুৱা।
সেইখিনিয়ে সময়ে আমাৰ নিজৰ কাৰণে বাকী গোটেই দিন তো ব্যস্ত আলহী অতিথি ভাত বনোৱা কিবা কৰা এইবিলাকতেই দিনটো ব্যস্ত থাকোঁ। আৰু অন্য কথা ভাবিব সময়েই নাই তাতে আকৌ অকণমান সময় পালে দুই এডাল গছ ৰুওঁ ফুল ৰুম সেইখিনিত
আজিকালি গছ গছনিও বহুত খিনি কমি গৈছে নহয়।
উম এই অলপ সৰু সৰু আৰু ফুল চুল যাৰ ভগৱানক দিয়াত। ফুল কেইডাল ঘৰতে পুতি লৈছো, আৰু ধৰ জলা কিয়া টিচু কেইডাল মান, এ। হে ভেন্দি পুতিছো বেঙেনা পুতিছো বিলাহী পুতিছোঁ। সেইবিলাক ঘৰৰে খাওঁ।
অ ঘৰত কৰিব পাৰিলে বহুতে ভাল এই গছ পুলি ৰোৱা আৰু আজি। আজিকালিতো চৰকাৰে কিবা গছ পুলি ৰোৱা এই আঁচনি কিবা সেইবোৰ কৰিছে সেইবোৰৰ সেইবোৰৰ কাৰণে সেইবোৰৰ কাৰণেও অলপমান অসম খনৰ অসমখনৰ অলপমান মানে গছ গছনি যেতিয়া অলপ বেছি হ'ব তেতিয়া অসমখনৰ পৰিৱেশটো অলপমান
সেউজীয়া সেউজীয়া হ'ব আৰু ভাল ধুনীয়া ব তাহ এটা পাম।
অক্সিজেন পোৱা যায় তেতিয়া। আজিকালিতো চবৰে উশাহ নিশাহৰ প্ৰব্লেম এলাৰ্জিৰ প্ৰব্লেম। বহুত হৈছে কাৰণ পলিউচন ইমান বেছি হৈছে। জান বাহন আৰু কল কৰ্ষনা ধুয়াই গোটেই অ
সেইকাৰণে ৰাতিপুৱাই মৰ্ণিং ৱাক কৰিবি মৰ্ণিং ৱক কৰিলে
কৰিলে।
খুব ভাল দেহৰ কাৰণে হাৰ্টৰ কাৰণে প্ৰেছাৰৰ কাৰণে চবৰ কাৰণে। ভাল। উম পঞ্চল্লিশ মিনিট আধা ঘন্টা তুমি খোজ কাঢ়িবা দেইলি। তোমাৰ স্বাস্থ্য ঠিকে থাকিব একো বেমাৰে নাপায়।
অ অ।
তাৰপিছত তুমি দিনটো কাম কৰিব এনাৰ্জি পাবা গাটো কি ধুনীয়া লাগি থাকে একো। বেয়াই নালাগে ফূৰ্তিয়ে লাগি থাকে দিনটো।
অ অ আৰু নাম চাম গোৱানে তুমি আজিকালি।
অ যাওঁ বৃহস্পতিবাৰে নামত যাওঁ অ গাও গাও গাও
নামঘৰত বৃহস্পতিবাৰে যোৱা।
বৃহস্পতিবাৰে শনিবাৰে মংগলবাৰে। তেনেকে নামত যাওঁ শনিবাৰে মন্দিৰত যাওঁ মংঙলবাৰে হনুমান মন্দিৰত যাও আৰু বৃহস্পতিবাৰে আমাৰ নামঘৰ চব আহে কল বহি পেলাই আমি নাম ধৰোঁ
অঁ তাকে তাকে তুমিতো আগৰ পৰাই পূজা চূজা বেছিকেই কৰা অলপমান
অ ঘৰতো সেইখিনি কৰো সেইয়াই আৰু এনেকে আছো আৰু বৰ্তমান ভগৱানে দেহাটো ভালে ৰাখক
কোনোবা মানুহ ৰাখিছা কাম কৰাকে
নাই নাই নাই কাম কৰা মানুহ নাই মই চব নিজেই কৰো। উ বেলেগে কাম কৰিলে আমাৰ এখেতে ভাল নাপায় আৰু মোৰো। কিবা ভাল নালাগে লাগে অকবমান দেৰিয়ে হওক লাহে লাহে কৰি থাকো মই দিনটো বেলেগৰ লগত কথা পাতিবি। কৰা এইবিলাক মানে কাম কৰি মানে নিজৰ মনটো ভালকে ৰাখাই ভাল। হয় না নহয়।
খালি মনটো সুস্থ হৈ থাক। তুমি সকলো ফলে কাম কৰিব পাৰিবা। আজিকালি কি হৈছে মানে। মানে মানুহে মোবাইলটো হাতত লৈ মোবাইলটোতে ব্যস্ত হৈ থাকে। একো আৰু বাহিৰা চিন্তা মানে। উ
কথা পাতিবই নোখোজে আজি
জ্ঞাতি কুটুম্বৰ খবৰ ল'ব নোৱাৰা হৈছে মই বোলো নাই আজি খবৰ এটা লওঁ কেনেকুৱা কি হব খবৰটো টো পাইএ থাকো বাৰু আজিকালি মানুহ সামাজিক মাধ্যমতে খবৰবিলাক পাই থকা
দেই খুব ধুনীয়া ধুনীয়া ৰাতিপুৱা আমাৰ মানে ভগৱানৰ কথা এজনে ক'বয়ে এজন দুজনে মানে সঁত বাক্য কেইখনান ক'ব লাগিব ধুনীয়া জুবিন গান ৰ গান গাব আমাৰ নাম গাব তিৰোতা বিলাকে এইবিলাক আমাৰ সদায় চলি থাকে ৰাতিপুৱা মৰ্ কতে ৰাতিপুৱা
অঁ অ ব্যায়ামো কৰা তাতে তোমালোকে ব্যায়ামো কৰা
আহ ব্যায়ামো কৰো অলপমান ব্যয়ামো কৰে অকলোক হাঁহি যোগা ব্যায়াম ভগৱানৰ নাম চব চলে আমাৰ মানে পঞ্চল্লিশ মিনিট সময় ৰাতিপুৱা সেইখিনি সময়ত আমাৰ মানে ছটাৰ পৰা ৰাতিপুৱা পাঁচটা পঞ্চল্লিশৰ পৰা আৰম্ভ হয়। তাৰ পিছত আকৌ ছটা পঞ্চল্লিশত শেষ হয়। তাৰ পিছত আকৌ শ্ৰদ্ধাঞ্জলিখন আকৌ কৌ পাত ঘূৰাবোৰ ঘূৰে মানুহ বিলাকে খোজ কঢ় ডায়েবেটিছ থকা মানুহবিলাকে আকৌ দুপাক তিনি পাক ঘুৰে তেনেকে
তাকে তাকে অকল খোজ কাঢ়িলেও বহুত খিনি বেমাৰৰ পৰা নিৰ্মূল হব পাৰি। যদি কিছুমানে ব্যায়াম কৰিব নোৱাৰে বা য়োগা কৰিব সময় নাপায় খোজকাঢ়ি
খোচ
অ খোজকাঢ়িলে বহুতখিনি বেমাৰৰ পৰা নিৰাময় হোৱা যায় আৰু আজিকালি মানুহৰ বহি কামবিলাক বহি থকাই কাম ওলাই গ'লেও মটৰ চাইকেলত বা গাড়ীত যোৱা
উম উম উম উম হয় দিয়া হয় দিয়া দিয়া
খোজকাঢ়ি খোজাকা যিমানে খোজকাঢ়িম সিমানে দেহাত টো অলপ নিৰোগী কৰি ৰাখিব পাৰিম ময়ো চেষ্টা কৰো খোজ কঢ়াৰ কাৰণে বা ল'ৰাকো চাইকেল চলাব দিও তেনেকে নেহে
ভালেই কৰিছা অহ তাক ৰাতিপুৱা উঠাই পেলাই মানে চাই কেল চলাব দিবাচোন
সেইটো আৰু দেহৰ কাৰণে আৰু ভাল চাইকেল চলোৱাটো
অ দিওঁ দিওঁ ৰাতিপুৱাও দিওঁ আবেলিও দিওঁ তেনেকে চাইকেল চলাই খুব ভাল পায় আৰু খেলত বহুত ভাল যে খেল গোটেই খেল খেলি বহুত ভাল পায় মানে শাৰীৰিক ব্যায়াম খেল নাচ এইবোৰত বহুত পাৰ্গত গতিকে তাৰ দেখাটোত
এইখিনি ৰাখিবা তাৰ সদায় ৰাখিবা চেষ্টা কৰিবা এতিয়া সৰুৰ পৰা যেতিয়া ভাল মানে লাইন এটাত দিবা তেনেকে গৈ থাকিলে ভৱিষ্যতত ভাল আদৰ্শ দিবা ভাল মানুহ হব তেতিয়া ভাল আদৰ্শ দিবা ভাল কথা কবা ভাল শিকাবা তেতিয়া ভাল মানুহক ভৱিষ্যতত অকল ডাঙৰ চাকৰি কৰাটোৱেই নহয় মানে মানুহ সৎ মানুহ হ'ব লাগে উম
মইতো সেইটোৱে চেষ্টা কৰো সদায় যাতে ভাল মানুহ হয় ভাল ভাল ভাল সংস্কাৰ ভাল কথা শিকে যাতে সেইটোৱে তাকে আৰু তোমালোকেও আশীৰ্বাদ কোৱা তেনেকোৱাকে আগুৱাই যাবৰ কাৰণে দিয়া তোমাৰ লগত মই কথা পাতিম দিয়া ফোন কৰিম আৰু কেতিয়াবা খবৰ